ভালনে খবৰ তোমাৰ।
অ' মোৰ ভাল তোমাৰ ভালনে?
অ' মোৰো ভালেই দিয়া।
এনে বৰ্তমান কৰবাত ফুৰা-ফুৰাৰ প্লেন হৈ আছে নেকি তোমাৰ?
নাই তেনেকুৱা একো প্লেনিং হোৱা নাই এতিয়াও। তোমাৰ কিবা
নাই মোৰ হৈ আছিল এ, মোৰ হ'ল যিঘা হৈছেতো সেইকাৰণে এইটো প্লেনটো এতিয়া কেনচেল কৰিব লগা হ'ল। এনে হয় আছে ন প্লেন? এ, এনেই ভাবিছিলো ট্ৰেইনেদি যাম।
অ' ৰেলেৰে যাবা নেকি?
হয়।
তুমি ৰে'লৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি মোক, মই ইমান ৰেলত মানে নাযাওতো।
ত এনে কিহত যোৱা অনে?
মইতো এনেই বাছত যাওঁ গাড়ীত যাওঁ ৰেলত ইমান অহা যোৱা নাই। সেইকাৰণে মানে ৰেলৰ বিষয়ে অলপ জানিলে ভাল।
হয়ে ৰে ৰেলটো তোমাৰ চাগে ট্ৰেকেদি চলে ন ৰেলটো? ৰেলতটো আমাৰ ট্ৰেকেদি চলে আৰু তাৰপিছত চাগে চাগে তাকে বি-বিভিন্ন ধৰণৰ ট্ৰেইন আছে আমাৰ। তেনেকুৱা আমাৰ কিবা ৰাজধানী আছে, কিবা পেচেঞ্জাৰ ট্ৰেইন আছে। তাৰপিছত ধৰা তোমাৰ, এয়া মেট্ৰ' ট্ৰেইন আছে ন আমাৰ কিবা মেট চি- চি-চিটিবিলাকত ভালদৰে হয় জেনেৰেলি যাতায়াত কৰাৰ কাৰণে এ, আমাৰ হেৰি কি বুলি কয় ভাৰতত প্ৰথম ৰেল যে যে' আছিল ন সেইটো ছাগে ফিফ ফিফটিথ্ৰী চনত ছাগে চলিছিল নেকি এইটো? ষোল্ল, এপ্ৰিলত মুম্বাইৰ পৰা চাগে তোমাৰ থানেলৈকে চলিছিল এইটো। সেইটো চাগে তোমাৰ আ, থাৰ্টি মোৰ কিনি পথত অ, আছিল নেকি এইটো চাগে? আৰু সেই ৰলখন ন তেতিয়া, হয়। থাৰ্টি ফৌৰ কিলোমিটাৰ আছিল।
আৰু এতিয়াতো বহুত মানে বহুত হৈছে। ৰেল।
সেইটোতো হৈছে দিয়াচোন আৰু তুমি এনে জেনেৰেলি তুমি ক'ৰ পৰা টিকেট কিনি কাটানো?
মইতো ট্ৰেইনত নাযাও এনেকৈ তথাপিও মোৰ দাদাসকলে ট্ৰে-ৰেলেৰে আহা যোৱা কৰে। তেখেতসকল-তেখেতসকলে বোলে কিবা ৰেইল ৱান বুলি এটা এপ আছে। তাৰ পৰা টিকটবোৰ কাটে, তাৰ পৰা টিকটবোৰ কাটিলে বলে ভাল অলপ অকমান ৰাস পায় ডিছকাউণ্ট দিয়ে তাতে। তাৰ কাৰণেই ভাল সিহঁতে তাৰ পৰা গোটেইখিনি তাতে যতেই নাযাওক কিয় মোকো কয়। ত, তুমিও কৈ দিবা। ভাল তাৰ পৰা সহজতে কীৰ্তিকত কাটিব পাৰি।
হয় নেকি মইহিল ভালে হল। তেনে ম, মই তেনে ঘৰত বহি কিনে কাটিব পাৰিম নেকি?
অ', ঘৰত বহি পেলাই কাটিব পাৰিবা তুমি কি ষ্টেচনত গৈ টিকট ঘৰৰ পৰা কি টি-টিকট দূৰ নেকি?
হয়। মই মেক্সিমাম তাৰ পৰাই কাটো।
অ' মোবাইলত থাকিলে ভাল তুম নহলে টিকট ঘৰত কেতিয়াবা লাইন থাকে ন লাইনতটো থাকিলে লাইন ধৰি ফালে আমি কাটিব লাগে নহলে তো আকৌ মোবাইলত থাকিলে আ মোবাইলৰ পৰাই কাটিব পাৰো আৰু মতে
আহঁ হে কি বুলি কয় ৰেলৱেৰ আধুনিককৰণৰ বিষয়ে তুমি কিবা জানা নেকি! স মানে আধুনিকতা কেনেকৈ কি বাঢ়িছে এতিয়া আৰু কাৰণ আগতো আমাৰ চাগে ডিজেল। নে এতি মাৰিছ তাৰপাছত ইলেকট্ৰিক ইন্টাৰনেটত হ'ল। হয় নহয় তেতিয়া বন্ধে বাৰতো আমাৰ চাগে ইলেক্ট্ৰিকতে চলে নেকি এইটো আৰু বহুত ফাটো হয় এইটো। পাৰিব নেকি কাৰণে যে ৰেলৱে
এই এইটোতো আগে আগতে আগৰ পৰা আহিছিল আমাৰ ব্ৰিটিছেহে আৰম্ভ পৰিছিল ৰেলৰ ব্যয়ৱস্থাটো আগতেো ভাৰতত ৰেল নাছিল নহয়। ব্ৰিটিছে আহি ফালেহে ৰেলৰ ট্ৰেক বঢহাইছিল পিছত ইলেক্ট্ৰিক বা ডিজেল ইঞ্জিনত। ইলেক্ট্ৰিক, ইঞ্জিনতটো এতিয়া চাগে নতুন আহিছে আগতেটো ডিজেল ইঞ্জিন চলিছিল। ডিজেল ইঞ্জিনেই পৰা গোটেই
সকলোতে চলিছিল এতিয়াহে নতুনকৈ ইলেক্ট্ৰিক আহিছে যাতে ডিজেলটো বচাব পাৰে ই্ল। ঠিক ইঞ্জিনবোৰো ভাল। অকমান ইলেক্ট্ৰিকৰ সহায়ত সেইবোৰ চলি থাকে আৰু আৰু বহুত স্পীডতো গৈ থাকে। দুৰ্ঘটনাও কম হয়। আৰু বহুত এতিয়াতো বহুত ধৰণৰ ট্ৰেইন ওলাইছে। কিছুমান এয়া বন্দে ভাৰত নেকি বন্দে ভাৰত ট্ৰেইন ওলাইছে। যে অমৃত ভাৰত ট্ৰেইন এইবোৰ দেখা পাওঁ, এইবোৰত উঠিবলৈ মন কৰে কেতিয়াবা-কেতিয়াবা।
কিন্তু তেখেতত টিকেটত দামতটো বহুত বেছি চাগে ন?
অ টিকেটৰ দামটো? অ টিকেটৰ দামতটো বেছি তেনেকুৱা তোমাক সুবিধাও দিয়ে।
সুবিধাটো দিয়ে বাৰু, আৰু হেৰি কি বুলি কয় ভাৰতত মূল কিমান কিমান পৰিবহনকাৰী ৰেল চলে ন এতিয়া কিমান পাৰ্চেণ্ট? মানে এই যে ট্ৰেন্সপ'ৰ্ট দি যে গুড চৰ।
নাজানো ৰেলৰ মইতো দেখা পাওঁ ৰেল চলিয়ে থাকে, এতিয়া কিমান শতাংশ বা চলি থাকে। গোতেইবোৰতো চাগে ৰেলৰ দ্বাৰাই আহে। চাহ হক, কয়লা হক, খাৰুৱা তেল হওক, এইটো ৰেলৰ দ্বাৰাই আহি থাকে। ৰেলৰ ওপৰতে চব কাৰণ সকলোতে আৰু- তুমি ধৰা ক'ৰবাৰ পৰা আনিলা, চাহ তুমি পঠাবা ইয়াৰ পৰা ধৰা দিল্লীলৈ পঠা বা, তুমি যদি গাড়ী লৈ যাব লাগে, তুমি তাৰে গৈ থাকোতে গৈ থাকো তিনিদিন চাৰি দিন লাগি যাব। সেই নহয় যদি তুমি ক'ৰবাত ৰখিব লগা কিন্তু ট্ৰেইনত পঠালে তোমাৰ এক দিনতে বা দুই দিনতে, তুমি পঠাই দিব পাৰা কাৰণ ট্ৰেইনতটোত এ ক'তো নৰখাকৈ চলি থাকে ন যি বোৰ মানে বস্তুবোৰ লৈ যায় সেইবোৰ য'তে য'তে লৈ যাব পাৰি আৰু। সজতে জল্দি বহুতব পাৰি।
তাতে চাগে মোটামুটি মোৰ হিচাপত দা থাৰ্টি ফাইভ পাৰ্চেন্ট হয় নেকি তাতে, ৰেলৰ মানে বস্তুবলাক কঢ়িয়াই অনা। প্ৰায় থাৰ্টি ফভ পাৰ্চেণ্ট হব চাগে সেইটোৱে আৰু হেৰি শ্লিপাৰ ক্লাছ ত বা এ চি তুমি যদি কেতিয়াবা যাতায়াত কৰা আৰু মানে জেনেৰেলি কিটো বিভাগত কৰা তুমি। স্লিপাৰ ক্লাছ নেকি এচিটো? কাৰণ মইতো মেক্সিমাম এচিতে প্ৰিফাৰ কৰো। কাৰণ ইমান ঠেকা ঠেকিকে থাকে ন শ্লিপাৰত ভাল নালাগে আৰু গৈ কিনে সেইকাৰণে মই গলে এ চিতে যাও কাৰণ তাতে ঠাণ্ডাও থাকে আৰু অ বস্তু বিলাক যিবিলাক দিয়ে আৰু তাৰ পৰা তেনেকুৱাই পায় মানুহ বিলাকে সেইটো বঢ়িয়া থাকে আৰু।
অ', ময়ো ময়ো ভাবো শ্লিপাৰ গ্লাছত কৈ এচি ক্লাছে ভাল কাৰণ শ্লিপাৰ ক্লাছতো তোমাৰ বহুত মানুহ অহা যোৱা কৰি থাকে পিছত মান এচিৰ দৰে বতান ঠাণ্ডা বতান ন থাকে বাহিৰৰ য বত থাকে সেইটোৱে আৰু এচি গতি এচিত গ'লে কি এচিত গ'লে তোমাৰ কম্পাৰ্টমেন্ট থাকে তাতে ভিতৰত এ চি বহুত সকলো সময়তে এ চি চলি থাকে। আৰু যেতিয়া যেতিয়া তুমি মানে কব পাৰিবা সকলো খোৱা বস্তুৰ ব্যৱস্থা দিয়া থাকে। আৰু শ্লিপাৰ গ্লছত তেনেকুৱা কোৱা বস্তু ব্যৱস্থা দিয়া নাথাকে তথাপিও যি যিটো আহে সেইটো আমি খাব লাগে এচিতো তেনেকুৱা নহয় এচিতো খোৱা বোৱা দিয়েই। এ চিটো যোৱাৰ মন আছে এ চিত কৰ'বাত দূৰলৈ গ'লে ভাল আৰু এ চিত গ'লে।
টোৱে ত এনে কেতিয়াবা গ'লে ক'ৰ পৰা ক'লৈকে যেনে যাতায়াত কৰিছানো। মইতো এনে ৰংগিয়াৰ পাই গুৱাহাটী বা তোমাৰ ধৰা হেৰি বগাল বাইগাঁও বা কোকৰাঝাৰলৈকে যাতায়াত কৰিছো জেনেল মই। আৰু এ দূৰত গলতো মই এচিতে যাওঁ কিন্তু বেলেগ
অ মইো বেছি দূৰলৈ যোৱা নাই এতিয়ালৈকে দূৰত গ'লে মোৰো ইচ্ছা আছে ট্ৰেইনত যোৱা ট্ৰেইনত যাত্ৰা কৰাতো মোৰো এটা সপোন দূৰলৈ যাত্ৰা কৰাটো সকলোৰে সপোন। থাকে ন ট্ৰেইনত মোৰো এটা অভিজ্ঞা হব যাত্ৰা কৰাটো ভাবো কৰবাত- যাম নহলে এনেই কৰবাত গ'লে মই বাছ বা সেইটোয়ে ভাল পাওঁ তাত। গ'লে ভাল ৰেলো সিমান যোগা নকৰো নাজানো সিমান কথা। তাৰ কাৰণেই তুমি কি ভাবা তুমি যদি কৰবাত কৰ'ৰবাত যদি যাব লাগে কেনেকৈ যাব বুলি যাব লাগে বুলি ভাবা যদি হয় ৰেলৱেতো যাব পাৰি বাছেৰে যাব পাৰি তুমি কোনটোক মানে বেছি ভাবা যে, নাই মই ইয়াতে গলে মই বাছত গলে ভাল পাম। ৰেেলত গড ভাল কাম কোন কোনটো বেছি ভাল বুলিলি ভাবা?
হয় মইতো এনেই সাধাৰণতে মই ৰেলৱেতে প্ৰিফাৰ কৰোঁ। কাৰণ তোম ৰেলৱে তোমাৰ হেৰি নহয়। ন ইমান কতো তোমাৰ থঠেকা থঠককে যোৱাৰ মানে চিষ্টেমে নাই। তোমাৰ বহী আকে তুমি বহি কেনে যিবা নিশ্চয় কিমান কাম কৰিব পাৰা, আৰু তোমাৰ বেছি টায়াৰ নেচো নাই ভাগৰো নালাগে কিন্তু তুমি যদি বাছত যোৱা তোমাৰকে ভাগৰ লাগে ন বাছত গ'লে কাৰণ বাছতো উ কেতিয়াবা থিয় হৈ থাকিব লাগে যদি চিট নোপোৱা আৰু, তাৰ পিছত কেতিয়াবা বহিবা গলে ইমান সৰু সৰাককে থেকা থেকে বহা লাগে, ত' বহুত ভাগৰ লাগি যায় আৰু। মই ভাবো এইকাৰণে মই সাধাৰণতে গ'লে আৰু মই হেৰিত ৰেলৱে ব্যভাৰ কৰোঁ।
অ তুমি ৰে'লৰ পৰিৱেশটো কেনেকুৱা পোৱা?
ৰেলৱে এনেই পৰিৱেশতটো ঠিকে আছে বাৰু হেৰি কি বুলি কয় আগতে যিবিলাক পাব্লিকৰ তাত আছিল ন পাব্লিকৰ তাত এতিতো চাইব্ৰ দব দিলে ন কাম বিলাক। এই কামবোৰ প্ৰাইভেটক দিয়াৰ কাৰণে তোমাৰ হেৰি পুৰা চাফ চিকুণকৈ থাকে মই দেখা পাইছো আৰু। সাধাৰণতে পুৰা চাফ চিকুণকো থাকে আগতে ইমান চাফ চিকুণক কে কৰা নাছিল। আছিলে এতিয়া সময় বাৰে বাৰে চাফ চিকুণ কৰি থাকে আৰু। তাতে চিষ্টেম আছে কিবা। এইটো ভালে হৈছে এতিয়া বৰ্তমান আগত ইমান এনেকুৱা নাছিল। আৰু মই ভাবো যে কি তোমাৰ যাতে হেৰি আছিল নহয় যিবিলাক খোৱা বোৱা থাকে ট্ৰেইনত যিবিলাক দিয়ে কেতিয়াবা ইমান বহুত বেছি দাম লয় তুমি দেখা পাইছা নেকি কেতিয়াবা?
অ' সেইবোৰ দাম বেছি থাকে সেইবোৰ বহুত দাম বেছি থাকে কিছুমানতো বহুতে বহুত দাম লয় সেইকাৰণে মানে কেতিয়াবা কেতিয়াবা ঘৰৰ পৰা লৈ গোৱা বস্তু বোৰে খাব মন যায় বাহিৰৰ পৰা মই খাব নালাগে বুলিয়ে ভাবো কাৰণ কেতিয়াও বা বনাই কেতিয়াবা দিব সেইটো সেই কৈছে নে নাই সেইটো আকৌ দুই তিনিদিন পিছতো ব্যৱহাৰ কৰিব তেনেকুৱা আৰু সেইকাৰণে মই সেইটো খাব নালাগে বুলিয়ে ভাবোঁ। আৰু ভৱিষ্যতেও বোলে সেনেকুৱা সেইটো ভাল হব বুলি মই ভাবো ভৱিষ্যততো আকৌ বহুত ট্ৰেইন আহিব বুলি শুনা পাইছো বুলেট ট্ৰেইন আহিব বুলি শুনা পাই আছো কিছুমান ঠাইততো চাগে বুলেট ট্ৰেইন আৰম্ভও হৈছে।
আৰম্ভ হৈছে আৰম্ভ হৈছে বুলি কব গলে কাম আৰম্ভ হৈছে হৈছে চাগে তেনকুৱা মুম্বাইত আৰম্ভ হৈছে মুম্বাই আৰু যেনেকুৱা আহমদাবাদৰ যিটো মানে কাম চলি আছে সেইটো মই দেখা পাইছিলো মাজে মাজে দেখা পাওঁ নিউজত। যে মুম্বাই আৰু আহমদাবাদ অ' বুলেট ট্ৰেইনৰ কাম চলি আছে ভাল হব তেনেকুৱা আৰু হব লাগে যেনেকুৱা আমাৰ অসমতো আহিব লাগে অসমতো আহিলে সেইবোৰ ভাল হ'ব।
এনেই এইটো কিমান কিলোমিটাৰ বেগত চলে নো কিমান ঘণ্টা কিলোমিটাৰ বোগত চলে এইটো এনে?
সেইটো হ'ব বহুত আমাৰ যেনেকুৱা যিদোৰ এনেই চলি থাকে সেই তেনেক সকৈ ভাল হ'ব আকৌ এনেইতো ধৰা যদি এশ কিলোমিটাৰ চলে বুলেট ট্ৰেইনতটো আ আৰু অকমান দ্ৰুত গতিত চলিব যে তিনিশ কিলোমিটাৰত চলিব বা চাৰি তিনিশ চাৰি তেনেকুৱা কিলোমিটাৰত চলিব এইটো আৰু
ভালে হব তেন্তে সময় বাচিব ন। এইটো ঠিকেই আছে যে বুলেট ট্ৰেইনটো আৰম্ভ হলে মই তেন তে বুলেট ট্ৰেইনতে যাম দিয়া ভালে হ'ব তেন্তে সময় বাচিব সোনকালত গৈ কেনে পাই যাম। তুমি যদি যাবাৰ জনাবচোন মোক একলগত বোলেট বা বন্দে ভাৰতত মোৰো ইমান চাফা মানে যোৱা নাই আৰু যাতায়াত কৰা নাই জনেলে জনাবা হা দিয়া ঠিক আছে।